আজি আমি দুৰ্গা পূজাৰ ওপৰত কথা পাতোঁ ব'লা।
অ' অ' হ'ব দিয়া, ব'লা ব'লা।
দূৰ্গা পূজাৰ কি বস্তু বেছি ভাল লাগে তোমাৰ?
মোৰ মোৰ দুৰ্গা পূজাৰ চ'বতকে বেছিটো ভাল লাগা অ' ডেক'ৰেশ্যন বোৰ ভাল লাগে, লাইট চাইট জ্বলাই যে যাওঁতে যাও ধনে ধুনীয়া ধুনীয়া লাইট বোৰ দেখা চব পেডেলে পেডেলে ত' সেইবোৰ বস্তু মোৰ বেছি ভাল লাগে। তুমি যিকি কি তুমি কিবা দূৰ্গা পূজাৰ পেণ্ডেল তুমি কিবা দুৰ্গা পূজাৰ পেণ্ডেল চাবলে গৈছিলা নেকি? কোনটো তোমাৰ চ'বতকে ভাল পাইছিলা?
দুৰ্গা পূজাৰ এ' কোনটো পেণ্ডেলটো নে কি?
এ হোৱা নাই ও মেকাপ টো বেলেগ ক'ৰ খানাৰ বহুত লোক হৈ, ইমান ৰখি কিয় আছা?